হেল্ল'।
হেল্ল'
কি কৰিছে বাপৰি বা?
মইযে ভাত বনাব লৈছো।
অ', ৰাতিপুৱা নে দুপৰীয়া?
অ', এনে ৰাতিপুৱাতো ভাত খোৱা নহয় বাৰু দেই দুপৰীয়াই খাও। ত'সেই সেয়া বনাব লৈছো আৰু।
অ', ৰাতিপুৱা কি ৰুটি খাই নেকি?
ৰাতিপুৱা ৰুটি খাওঁ।
অ', অ'।
পিছে আজি ৰাতিপুৱা ৰুটি নবনালো আজি ঘৰতে আছো যে ছুটিও আছো এনে চাহ বিস্কুট কেক সেইবিলাকে খাই থাকিলো আৰু এতিয়া ভাত বনাম আৰু ভাত খাম।
অ', অ, পিছে যোগাৰ কি কি কৰিছে?
হা?
পিছে কিহৰ কিহৰ যোগাৰ কৰিছেনো ভাত খাব কাৰণে?
অ', অ', ভাতৰ কাৰণে ভাতৰ কাৰণে তুমি এই মই হেৰি কাটি লৈছো এইটো তোমাৰ আলু ভাজি বনাম তাৰ পাছত আনদা আমলেট কৰিম তাৰ পিছত তোমাৰ এইবিলাক চালাদ বনাম বুলি যোগাৰ কৰিছোঁ আৰু য়হ এইবিলাক গাজৰ এইবিলাক হেৰি কৰি। তাৰ পিছত তোমাৰ পদুনা চাটনি বনাই থৈছোঁ।
উম,
অ, ত' সেনেকে আজি খাম আৰু দিনত তোমাৰ গৰম পৰিছে যে তাকে বেছি আ ম তোমাৰ বনাবও মন নাই যোৱা।
হয়, হয়, চাটনি অলপ হ'লে ভাল লাগে আৰু ন?
অ, তাকে তোমাৰ পদুনা আৰু আমৰ চাটনিটো ইমান ভাল লাগে নহয় ভোট জলকীয়া দি।
সঁচাকে, দেই উম উম মুখৰ পানী আহি গৈছে।
হয় নেকি ত' মই বনাই থৈছোঁ আৰু।
উম,
উম, তোমাৰ সেই চাটনিটো হলে তোমাৰ যে পকৰী তোমাৰ সেইবিলাকৰ লগতো ভাল লাগে খাবৰ কাৰণে। অহ।
মই খালি পুদিনা চাটনিৰ লগত খোৱা নাই বাৰু।
অ', আমাৰ বেটাই বহুত ভাল পায়। মানে চাটনিটো সি বহুত ভাল পায় দেই। ত' মই এনেতো চাটন বা অ, মাংস লগত হ'লেও তোমাৰ যদি মই মাংস তোমাৰ ড্ৰাই ফ্ৰাই কৰি দিও নহয়।
অহ।
তাত অলপ তোমাৰ এনেকে চাটনি দি দিও নহয় তো ইমান ভাল পাই সি খাই।
উম, সেইয়াই আৰু। চাটনি অলপ হলে ভাল লাগে আৰু খাই।
উম। তাৰ পিছত এনেকে ভাতৰ লগতো তোমাৰ চাটনি সেনেকে বনাই থ থওঁ আৰু। তাতে তোমাৰ জানা আমৰ আম এটা টা যদি লগত দি দিয়া নহয়, তাৰ সোৱাদটোৱেই বেলেগ হৈ যায়।
সঁচাকে দেই, উম।
পিছে তুমি কি খালা?
মই আজি যে আমাৰ মাছ আছিল দেই। কি মাছ জানো নাজানো, সেই জাতিলাউৰ লগতে বনাইছিলো।
অ', অ, লাওৰ লগত ভালেই লাগে বাৰু মাছ খাই।
তাৰপিছত আকৌ আছিল পচলা ভাজি।
অহ।
উম দালি তেনেকেই আৰু।
অ', অ। পচলা মোৰো এই খোৱা হৈছিলে দেই পচলা তোমাৰ এইবিলাক কি বুলি কয় যে? তোমাৰ আমঠু কলিজাৰ লগত দি।
অ', অ সেনেকে খায় নেকি বাৰু?
উম, খাই তো পচলা।
অ', হেৰি লগত যে আমঠু আৰু হেৰি লগত কলিজা দি।
অহ।
অহ।
আমঠুৰ কলিজাৰ লগত তোমাৰ ইমান সোৱাদ হয়।
অ', কেনেকে বনাই বাৰু ৰেচিপিটো কওকচোন?
অ', এই তোমাৰ কি হয় আমুঠু কলিজা তুমি আনিলা ন। আনি তুমি। প্ৰথমতে তোমাৰ কি হ'ল পচলাটো কাটিলা ভালকৈ, কাটি মেলি তুমি অলপ সময় নিমখ দি থৈ দিবা। পচলাটো।
অহ।
তাৰপিছত থলা, তাৰপিছত তুমি এইবিলাক পিঁয়াজ ৰচুন সেইবিলাক তুমি যোগাৰ কৰি ল'লা তেতিয়ালৈকে। তাৰ পাছত যোগাৰ কৰি মেলি তুমি মাংস খিনি প্ৰথমতে একদম ধুনীয়াকে ৰঙা কৰি ভাজি ল'বা, মচলা চচলা তোমাৰ সেইবিলাক দিবা আৰু দি তাৰ পাছত তুমি পচলা খিনি দিবা, পচলা খিনি দি বিলাহী তাত পিঁয়াজ এইবিলাক মছলাবিলাক জিৰা ধনিয়া তোমাৰ গৰম মছলা লাষ্টত দিবা দেই। মিট মচলা চব দি পানী মানে অকমান জাষ্ট মানে তাত যে হেৰি অলপ দি দিব লাগে জানা, তোমাৰ পানী অলপ দি দিব লাগে। অকমান আৰু হা ত' পানী অলপ দি দিলে মানে তোমাৰ মচলাটো মিছ হৈ যায় আৰু মানে বৰ নহ'লে পচলাটো তোমাৰ ভাজি থাকিলে শুকান নিচিনা হৈ নাযায় জানো।
হয়, হয়।
এ সেই পানীতটো অকনমান দি দিলে মানে, পানীটো শুকুৱাই দিব লাগে আৰু। পাছত তাৰ পৰা মানে লাগি নধৰিব কাৰণে তাৰাপা সেই দি পানী তুমি বনাব লাগে বা কি সোৱাদ হয় নহয় খাবৰ কাৰণে অ', এনেই তো উ এইটো পচলা বোলা বস্তু বস্তুতো খাবই লাগে তোমাৰ পেটৰ কাৰণেও ভাল। তোমাৰ হে উম তোমাৰ
কেচিডৰ কাৰণেও ভাল বুলি
ভাল অ', আৰু তোমাৰ তাতে তোমাৰ পচলা তোমাৰ তাত চানা অলপ দি দিলেও ভাল লাগে
অ', অ', মটৰ লগত দি পিনে খাই পাইছোঁ দেই খুব চিম্পুল তে ভাজেছে অ'।
অ', অ', তোমাৰ ভাল লাগে আৰু খাব লাগে এইবিলাক যে ঘৰৰ মানে এইবিলাকতো সাৰ নিদিয়া বস্তু হয় ন তোমাৰ লোকেল যে খাব লাগে তোমাৰ মানে
সেয় হেৰি বিহুত হেৰি বিহু ওলাইছে চৰি আমাৰ যেতিয়া এই ৰোৱা ৰৱ হৈ যায় তেতিয়া পচলা কাটে সেই আৰু সাজৰ লগত খাব কাৰণে পচলা মটৰ আলু মাংস অ', মাংসৰ লগতো বনাই অ', কিন্তু সেই কলিজা মথুৰ লগত খাই পোৱা নাই কিন্তু এইটো কিন্তু মই বনাম আৰু দেই।
বনাবা নিশ্চয় খাবা তুমি তাৰাপা মোক জনাবা কেনেকুৱা লাগিলে তোমাৰ। অ', এনে মানে তোমাৰ ন ইমান এটা যদি তুমি গম পোৱা নহয় সেইটো মানে বনাবৰ কাৰণে খাই চাবৰ কাৰণে ইমান যাই নহয় জানো।
সঁচাকে বহুত মন যায় আকৌ উম।
প্ৰায় তুমি চাবা ৰোৱা টাইমত মানে তোমাৰ এইটো ৰঙালাও তোমাৰ পা মটৰ তোমাৰ সেই ৰেচিপিটো থাকেই মানুহৰ মানে
হয়, থাকে আকৌ হেৰি বহৰ গাজ তেনেকে
অ', বা সেইটো নকবাই মই এটা যে গছ যে বাহৰ গছ সেইদিনাখন এটা মানে ভিনদৈ কিনি আনিলে হা ঘৰতো নাই বাৰু কিনি আলে তাতে মানে ডাঙৰ এটা আনিলে তাকে মই অলপ এনেকে থৈছো খৰিচা আৰু অলপ মানে বইল কৰি পানি থৈছো সেই টো মানে ভাজি খাবৰ কাৰণে তাকে তুমি এতিয়া মনত পেলাই দিলাই এয়া ফ্ৰিজৰ পৰা উলিয়াই অলপ ভাজিবই লাগিব।
অ', ভাজিব ইমান ভাল হয় তেল অলপমান সৰহকে দিলে ভাল লাগে আৰু খাই জলকীয়া জলকীয়া দি মেলি উম।
আৰু এইবিলাক এইবিলাক মানে কি হয় জানা তোমাৰ মানে বিনা হাৰত তোমাৰ লোকেল বস্তু হয় ন ত' মানে তোমাৰে মানে হেৰি নহয় খাব লাগে তাৰমানে ভাল হয়। একো অপকাৰ নকৰে অ এতিয়া আৰু দিনত মানে কি হয় পথাৰত মানে গৈ মেলি তোমাৰ ইমান ভাল লাগে নহয় পথাৰত ভাত সাঁজ খাই মেলি মানে।
উম, উম।
ল'ৰা ছোৱালীবিলাকে সেইটো মানে খোৱাৰ জুতিয়ে পোৱা নাই।
হয়, হয়।
উমন তোমাৰ এ মানে ৰোৱনীক তুমি ধৰিলা খানা দিব গ'লা। তাততো তোমাৰ মাংসটো লগতে আমাৰ সেইফালে তোমাৰ এনেকে মিক্স কে বনাই হা তোমাৰ হাঁহ মাংস দি দিব তাত। হা মাংস ৰঙলা মটৰ আলু দি পানি নিউতলা দি পানি। এখনেই মানে তোমাৰ ইমান ধুনীয়াকে বনাব নহয়। তাতে অলপ ক থাকিব আচাৰ চাচাৰ থাকিব তোমাৰ সেনেকেই মানে তোমাৰ ভাতখিনি ইমান সোৱাদ
খাবলে মানে সেইটো নখ মানে একদম কি
আৰু পথাৰত যে অ' হয় নেকি আমাৰ কাম কৰি থকা কাৰণে নেকি নাজানো। পথাৰত কিন্তু পেট ভৰি ভাত খোৱা হয়।
অ', আৰু মানে তাৰ কিবা সোৱাদটোয়ে মানে বেলেগ হয় যে পথাৰত। সেইটোৱে। এতিয়া মানে কি হয় মাহঁতৰ মই ঘৰলে যাওঁ কেতিয়াবা তাৰপা মা অ', হা মা বলগক আমাৰ মানে কি মানুহ সেনেকে বহুত লগাই ত মাক মানে মই কৰিব লাগে মানে ঘৰতে বনোৱা এ ওঠৰ জনী ঊনৈশ জনী আমাৰ সেনেকুৱাকে দিয়ে মানে একে দিনাখনে দেই। ত' সিহঁতৰ কাৰণে তুমি কিমান ভাত বনাব লাগে ত' আমি ভাত পানী বনাই মেলি মা আৰু মই মানে আমি দুয়োজনী মানে পথাৰত ততে গৈ খাওঁগে সিহঁতৰ লগতে মানে।
অ'।
ইমান ভাল লাগে আৰু তোমাৰ মানে ধুনীয়াকে জুৰিও যায়। তোমাৰ খাইও ভাল লাগে আৰু ওচৰত মানে তোমাৰ কোনোবা থাকিলে সিহঁতৰও মানে খাবলৈ হয়হে তাৰ মানে তাৰ মানে হেৰিটোয়ে বেলেগ মানে ইমান ভাল লাগে। আকৌ তোমাৰ এ যেতিয়া ধান কটা দিন হয় তেতিয়াও তাৰমানে তোমাৰ কিমান ভাল লাগে। নহয় জানো।
উম, উম, হয়, হয় বহুত ভাল লাগে।
ভাল লাগে তাকেহে। তাই এয়া আজি কি কবা তোমালোকৰ সেইফালে ৰ'দ দিছে নাই?
দিছে দিছে ৰাতি যে বৰষুণ একজাক দিছে নহয়।
অ', দিছিলে ত' সেই ৰাতি বৰষুণজাক দি দিলে কাৰণতো অলপ শুব পৰা নিচিনা হ'ল দেই নহ'লে বাপৰে ইমান
সেই খিৰিকী ফাল্টিবা এচাৰকণী মাৰিল খুলি ৰাখিছিলো গৰম বুলি।
অ'।
পানী অলপ পৰিলে ৰাতি। দেৰটামান বজাত সাৰ পাইছো পানী পৰিছে ত' তাৰপিছত চাইডত কাপোৰ থৈ দিয়াও আছিলে অলপমান টিটিলে বাৰু। সেইবোৰ ৰাতি আকৌ মহাৰি মেলি উম, হেৰি কৰিছো সেইবোৰ কৰিছো ৰাতি আকৌ দিনত দেখিছো ত' আকৌ মানে বাৰাণ্ডাটো পানী পৰি আছে খুব হেৰিকে তাত বৰষুণ দিছিল ন।
উম, মানে সেনেকে বৰষুণ যাক মানে অলপ আচাখনি টাইপত আহিলে পৰে আকৌ মানে চিধাকে যদি বৰষুণ দিয়ে তেতিয়া নোসোমাই। তোমাৰ এনেকে কেতিয়াবা বেকা টাইপত নাহে জানো বৰষুণ যাক লগতে অলপ আহে যে তেতিয়া মানে সেনেকে পানীটো সোমাই যায় আকৌ।
ইমান গৰম হৈছে নহয় ৰুমটোত খিৰিকি খুলি এনে মানে পৰ্দা থাকে বাৰু।
উম, আৰু তুমি খিৰিকী বন্ধ কৰি শুবও নোৱাৰা।
উম, হয়।
ইমানেই গৰম নহয় তোমাৰ খিৰিকী দৰ্জা সেইবিলাক মানে তোমাৰ খোলা থাকিলেহে টোপনি ধৰে মানে বতাহটো ওলাব মেলিব পৰা হলে নহ'লে মানে ই ইমান গৰম কি কবা আৰু।
এতিয়াতো সেই তলতহে আছোহি ৰুমত ওপৰত থাকিবও পৰা নাই ইমান গৰম মানে।
গৰম অ,
সঁচাকে আকৌ একদম সুমাব পৰা নাই আকৌ। মানে বেলি পোহৰটো মানে একদম পোনে পোনে পৰে।
অ', সঁচা কিন্তু দেই বহুত এই গৰম দিন কেইটা মানুহৰ মানে তোমাৰ একেবাৰে বডি মানে গোটেই পানীটো শুকুৱাই দিয়ে মানে।
হয় হয় আকৌ যে শুনিছোঁ নাই যে কোনোবা কোনোবা ঠাইত যে মানুহ ঢুকাইছে যে গৰমৰ কাৰণে, অ, সেই
গৰমত তোমাৰ মানে মানুহতো ঢুকা পৰে অভিয়াচলি।
অ, বয়সষ্ঠ মানে পয়ষষ্ঠি বছৰীয়া যেনেকে পয়সত্তৰ ইটালী আকৌ কোনোবা কোনোবা ঠাই আছিলে পাহৰিছোঁ। মানে ইমান গৰমত মানে একদম মানে চেন্দেললৈকে গলি যোৱা অৱস্থা তেওঁলোকৰ।
হৈছে হৈছে অ,
এই আমাৰ গছ-গছনি যিমানে নাইকিয়া হৈ গৈছে নহয় সিমানেই মানে প্ৰদূ্ষণ, গৰম বেছি হৈছে।
তাকেহে সেইটো মানুহে চব কাট- দিছে গছবিলাক এতিয়া মানে গছবিলাক ৰুব লাগে গছ-গছনিহে মানুহৰ, ঠাণ্ডা আহে এতিয়া তোমাৰ যিমানেই তুমি ফেনৰ তলত নাথাকা তুমি গছৰ তলত থাকিবা এটা এটা ইমান ধুনীয়া বতাহ আহে। তোমাৰ সেই বতাহটোত মানে তোমাৰ কিবা এটা ভাল লাগি যায় মানে, তোমাৰ এতিয়া গৰমত তোমাৰ ফেনৰ ঠাণ্ডা যিমানে লয় এটা গৰম ভাৱ আহেই।
আহে আহে, গৰমত গৰম ভাব এটা আহে নহয়।
আহে, কিন্তু তোমাৰ সেই গছৰ মানে যিটো ঠাণ্ডা গছৰ সেইটো মাত মানে জিৰ' নেকি ঠাণ্ডা এতিয়া মানে মানুহ বিলাক সে এতিয়া ঘৰৰ ওচৰত চাবাচোন প্ৰায় ভাগ গছ- গছনি কাটি মেলি চব শেষে কৰি পেলাইছে। তাৰ ফলত
ৰাস্তাত যেনেকুৱাকে আছিলে সেইবোৰতো নাইকিয়া হৈ গল। ৰাস্তাটো ডাঙৰ হলেই নহ'ব নহয় আমাৰ এতিয়া, গছ-গছনি বুলিবলৈ মানুহে মানে আগতে কি হৈছিলে ৰাস্তাতো গছ-গছনি বাৰু এতিয়া বাৰু এতিয়া বাৰু বেলেগ কথা হয় নহয় আগতে বহুত বৰ্ণালী দিন আছিলে এতিয়া বেলেগ আৰু তথাপিতো গছ এজোপা এজোপা থাকিব লাগে। যি কেইজোপা আছে সেইকেইজোপাকো যদি কাটি দিয়ে, হয় নাই বাৰু? মানুহে গৈ থাকোতে মানে ৰাস্তাতে জিৰণি লও যেন লাগে নে নাই?
লাগেতো এতিয়া তোমাৰ মানে গছ এজোপা নাই তোমাৰ ৰাস্তা কিনত তুমি মানে ক'ত যাও, ক'ত নাযাওঁ তোমাৰ মানে গৰমত কৈছো নহয় তুমি থাকিবলৈ হেৰি নোপোৱা, আগতে মানে এনেকুৱা যে ৰাস্তা বিলাকৰ কিনা কিনাৰে গছ, তোমাৰ মানে এই অলপ ৰখি লও দেই ইমান গৰম পৰিছে। এতিয়া মানে তোমাৰ সেইটো সুবিধা নাই আৰু।
নাই নাই একেবাৰেই নাই।